এয়া বহি আছোঁ।
অ এই মই আছো এনেই।
অ ৰাতিপুৱা চাহ তাহ খালা।
খালো আপুনি।
খালোঁ মই আজি ৰুটি খালো কঁঠাল খালো।
উম।
পকা কঁঠাল। আৰু চাহ এ মই খায়ে থাকো গৰম হলেও। মোৰ গৰম নালাগে ৰ'দ দিয়া নাই নহয় বতৰটো ভাল কৰিছে যে। কিয় খাব লাগে বতৰৰ বস্তু।
টো খাব লাগে কিন্তু মোৰ যে পেটত নাযায়।
হজম নহয় নেকি?
হজমতো হয়। ডিঙি তলত-
মানে গিলিব নোৱাৰা মানে মানে তোমাৰ নলীত- টো মানে সৰু আছে।
খাই নলী সৰু হৈ গৈছে।
তাকেই টো খাব লাগিব একে সৰহ সৰহকে ভাত খাব লাগিব।
নোৱাৰোৱে যে মই খাবলৈ।
নোখোৱাই যে তুমি কেইটামান - কেইটামান খোৱা। খাব লাগে অভ্যাস কৰিব লাগে। তেতিয়াহে অকণ- মান স্বাস্থ্যটো ভাল হৈ থাকিব।
হয়।
মাছ, মাংস আগৰ পৰাই নোখোৱাই এতিয়াহে মাছ, মাংস খোৱা।
কি ক'বা আৰু মানে মাছ, মাংস খোৱা নাছিলো।
মাছ মাংস বুলি কথা নাই আচল মেইন কে ভাতটো ন' ভাতটো খাব লাগে।
উম'। কেতিয়াবা বেছিকে ভোক লাগিলে খাব বিচাৰো অলপ বেছি সভাগ কিন্তু বাঢ়ি লোৱাৰ পিছত মন চন নোযোৱা হৈ যায়।
অ তাকেইতো মৱো আগতে নাখাইছিলো। কঁঠাল এই এতিয়াহে খাওঁ আৰু আগতে খালে মানে মোৰ এক। ঘামুচি চামুচি ওলাই যায় গাত বেছি গৰম উঠি যায়।
উম, হ।
আহ।
দুপৰলৈ কি।
দুপৰলৈ দালি তিতাকেৰেলা ভাজি ভাত। এয়া পেলাই থৈ দিছো।
অ আমাৰ তিতা কেৰেলা বনাঙ নেকি
আমাৰ আকৌ লৈ গৈছে কামলৈ লৈ গৈছে গৈ টিফিন লৈ যায় যে। আকৌ ল'ৰাৰ কাৰণে ৰুটি বনাই দিলোঁ ৰুটি খালে মাংস আছিলে ৰাতি। গৰম কৰি দিলো মাংস ৰুটি খালে।
উম হম।
মই সেয়া খালো আৰু এতিয়া অলপ আঢ়ৈটাীয়া তিনিটামানত খাম আৰু ভাত।
উম
ভাত কেইটামান খাই পেলাই অকণ শুম।
উ বাকী চুনো বাৰ ভালে।
আহ ভালেই।
উম
আহিব জুলাইত জুলাইত আহিব তাই গৰম বন্ধ আছে ছোৱালী ছোৱালীজনী। গৰম বন্ধ আছে যে।
উ
আহি আহিব আৰু। এই লাষ্টলৈহে আহিব চাগে তাৰমানানে পঞ্চমীটো খাব যে।
উম উ।
তাতেই পাতো নে ইয়াতেই পাতো সিহঁতৰ নিয়মতে মানে তাত পাতিব লাগে। মই - মই গৈ পেলাই তাত পাতিব লাগে পঞ্চমিকটো আকৌ সাত। মাহতো তাতেই পাতিব লাগে।
লাগিব তে।
তাৰপাছত এতিয়া মোৰ নিয়ম মতে মই ইয়াত পাতিব লাগে এতিয়া মই ইয়াত খুৱাম বুলি ভাবি আছো। এতিয়া সেইকাৰণে তাইক কৈছো ক। প্ৰথমতে তাত আহিবলৈ তাই এতিয়া তাত থকাকে আহিব। গৰমানমান দিন। যদি তাত পাতে মানে তালৈ যাম আৰু মই খৰচ পাতি তাতে দিব লাগিব। তেতিয়া মানে ইয়াত নাপাতো আৰু তাত।
ইয়াত পাতা হৈও ভাল আছিলে নিজৰ মানুহখিনি আছিলে।
দুজেগা দুজেগাত খবৰ এ পাতিব নোৱাৰা দিগদাৰ ন আকৌ তাত। তাতোহে মেইন আৰু সিহঁতৰ এতিয়া তালৈ বিয়া দিছো যেতিয়া তাৰ তাতো মেইন আৰু।
উম উম।
এতিয়া যদিও সিহঁতে মানে তাত তাত এনেও পাতিবই বাৰু খবৰ দিবই মোক। আকৌ মই তালৈ যাবগৈ লাগিব।
বাকী ঘূৰিব ক'তো যোৱা নাই।
ফুৰিবলৈ যোৱা নাই আজি মোৰ লগৰ কেইজনী চিনেমা চাবলৈ যাম বুলি কৈছে কালিয়েই। কৈছিলে যাম বুলি তাৰপিছত কালি নগল আকৌ আজি যাম বুলি কৈছে। তাৰপিছত মই ক'লো এ না মই নাযাও তোমালোকে যোৱা। মোৰ সন্ধিয়া সন্ধিয়া যাবলৈ মোৰ। দিগদাৰ হয় এতিয়া কামৰ পৰা আহে খোৱা বোৱা বনাই দিব লাগে।
উম।
আকৌ নহলে ল'ৰাই সি হুলস্থটো লগাব সন্ধিয়া নাপালে সন্ধিয়া গলে মানে চাৰে চাৰিতা। গলে পাঁচটাৰ পা চুৰো হয় পাঁচটাৰ পা চুৰো হলে ৰাতি চাৰে আঠটা বজাত। পাওঁতে পাওঁতে নটা চাৰে নটা বাজিব আকৌ ৰাতি ভাত খাবলৈও হয়। ভাত আকৌ মইনো সেই তেতিয়াই নো চাৰিটা বজাতে ভাত খোপা বনাই থৈ যাম নেকি আৰু।
উম হুম হুম হম।
কাৰণে মানে নাযাওঁ আৰু এহতক কৈছো মই নাযাও দিয়া।
গৰমত ভাত চাত গালো খাব মন নাযায় বাৰু।
অ তাকেইতো। খাবতো লাগিবই গৰম গৰম বুলি নাখালে কেনেকে হ'ব।
উ ঠাণ্ডা ঠাণ্ডা বস্তুবিলাক খাব লাগে দৈ চৈ।
গৰমত যে নিৰামিষ ভাতেই ভাল লাগে খাই।
উম।
দালি ভাজি ভাত বনাই নেমু ল অ বহুত দিন খোৱা নাই দেই পইতা ভাত। খোৱাই নাই বহুত দিন।
আগতে আগতে খুব খাওঁ এ চৰ্দি লাগি যায় পঁইতা ভাতটো খালে।
উম কিন্তু ৰাতিৰে ভাতটো যদি মানে। উম ধুই পানীত থৈ দিওঁ তেতিয়া ভাল লাগে খাই পেলে। উম নহ'লে টেঙা টেঙা ফ্লেভাৰটো নাহে।
অ আগৰ পইতা ভাতটো যে। খাই ভাল লাগে আৰু ঘৰৰে চাউল লোকেল চাউল আছিলে ন। এতিয়া আৰু সাৰ দিয়া চাউল হোপা কি ভাল লাগিব খাই পেলাই একো ভাল নালাগে খাই পেলাই সোৱাদেই নাই ভাতডালো টাইট টাইট হয় পঁইতাপাত খাবলৈ হ'লে ভাতটো ঢিলাকৈ বনাব লাগে ঢ়িলাকে বনাই পানী অ পানী ঢালি পেলাই থৈ দিব লাগে
উম
তাৰ পাছত খাব লাগে আলু পুৰা লৈ ল'ব লাগে আৰু পিটিকি ল'ব লাগে আলু পুৰা লগতহে ভাল লাগে খাই পেলাই পইতা ভাত আকৌ বিহুৱাই বিহুৱাইটো খোৱা নে
অ ক
অ বিহুৱাইটো খাই ভাল লাগে ন খোৱাই নাই বহুত দিন বিহুৱাই আগতে ইমান বিহুৱাই খাওঁ নাজানো এই বেলেগে বনোৱা কিনি আনো আগতে টোপোলা টোপো কিনি আনো
উম ভাল লাগে খাই পেলাই
কিন্তু চবেই বনাব নাজানে
নহৰুটো অলপ বেছি হ'ব লাগে মানে মই যোনটো বেহুৱাই খাই ভাল অ তাত নহৰুটো অলপ বেছি হ'ব লাগ ভাল লাগে আৰু অলপ আৰু অলপ তেল তেলীয়া হ'ব লাগে ইমানো শুকান হ'ব নালাগে আৰু
এইটো সাৰ অকমান ভিজা ভিজা হ'ব লাগে
উম
অকন আঠা আঠা হব লাগে সেইটো খাই ভাল লাগে এই বিহৰগুৰি মানুহ এজনে বনাই এই মোক সখিয়নীজনী মাকে বনাই তাৰপিছত সিহঁতৰ আনে বেছি বিকিবলৈ আনিছিলে দোকানত সিদিনাখন তাৰ পিছত আনিবলৈ যাম বুলি ভাবিছিলো সিহঁতেৰ বেছি থাকে বোলা এতিয়াও এই ডেকা গাঁওৰ চাইডে আছে দোকানখন
আপুনি আনিলে মোকো দিবচোন
আনিলে দিম দে তাইক মই ফোন কৰি আজি সুধিব লাগিব ত বেহুৱাই আনিছে নেকি বুলি
কালি আপুনি দিয়া বুট কেইটাটো খালো ৰাতি বাৰু পিয়াজ চিয়াজ পাতি
বোত কেটা মিঠা আছে ন
উম
দিম দে আকৌ এইকেইদিনতে কেইটামান
অ দিব দিয়ক এই গৰমৰ দিনত বুট চুট খাই ভাল লাগে কিন্তু ফ্ৰাইতটো ভাল নালাগে একেচা
এ সিজ মই আকৌ সিজাই পেলাই খাই খাওঁ নিমখ দি পেলাই সিজাওঁ তাতে আদা কাটি লওঁ আদা কাটিলে বলে তেনেকে খাওঁ বস্তুটো আমাৰ বৰ্তাইও তেনেকে খায় তেনেকে খাই ভাল পায় সিদিনাখন সিজালো অলপমান বৰ্তাই কৰি থাকে সদায় মোক গালি পাৰি থাকে তই বহুত উপাহ আছে তই নিহিজাও সিজাওঁ তাৰপাছত ভিজাই থলোঁ ৰাতিপুৱা খঙতে একে ৰাতিয়ে ভিজাই দিলোঁ বুকি থকা দেখি খঙৰ কোবত সৰহকে দি দিলো ছাচপেনডটোত তাৰ পাছত পিছনাদিনাখন আবেলি সিজাইছো খালে খাই খাই খাব নোৱাৰিলে এপোৱা ম এপোৱা মান পেলাই দিলো
নিশ্চয়
মোক কৈছে তই বুধ বুট নবনাবি আউ দেই মানে নাখাও খাৱা দেই হৈ গ'ল মোৰ হৈ গ'ল হা
মন ভৰি গল মানে
হৈ গ'ল পেলাই দিলো যে মানেকে গাত লাগি গ'লগৈ আৰু খোৱা খিনি খাইছে নোখোৱা খিনি পেলাই দিছো মানে দেখিলে যে কৈছে তই এপোৱা মান বুট দিয়ে পেলাই দিলি বোলে মই কৈছো খাব আৰু খাব কৈছে নাখাও আৰু বহুত নিবি যাবি আৰু মাৰে খাম খাম কৰি আছিলে যে তাৰপাছত মই মানে ক'লো এনেকে এনেকে হেৰিয়া বুট খাবলৈ মন গৈ আছে আৰু তাৰপিছত মোক কৈছে চিলা ভিজোৱা বুত খাবলৈও মন গৈ আছে আৰু বোলে তাৰপাছত মোক মানে মই ৰাতি ভাত খাওঁতে ক'লো যে মোক কৈ টকাম এটা ক ত বুক কট ম এতিয়া ভিজাই থাকচ বুলি কলে মই লগে লগে ভিজাই দিলো। মই শুকান পিছত শুকান বুত দিলে মানে তাই আকৌ ভিজাব লাগিব কেতিয়া খাব তই সেইকাৰণে ভজাই পাই থয় দে ভিজ ভজোৱা বুট খিনি তই দি পঠিয়াবি
এতিয়া আপুনি শুকান বোৰ দিয়া হয়তো খাবই নোৱাৰিলো হয় কালি।
আকৌ ভিজাব লাগিব হয়নে নহয় টাইম লাগিব আৰু প ৰাতি ভিজাই থোৱা কাৰণে পুৰত হয় এনেই লগে লগে ভিজাই খাবলৈ ভাল নালাগে।
উম নহ'লে ভালো নালাগে বাৰু বোততো নুফুলিলে বেয়াই লাগে খাই
নুফুলিলে বেয়া লাগে মই সেইকাৰণে খাব লগা হ'লে নিমখ অকণ দি মই ৰাতিয়ে ভিজাই দিওঁ
উম
ৰাতিয়ে ভিজাই লওঁ তেনেকে খাওঁ
বাকী আপুনি কিবা কিবি বনাই নে নবনায় ঘৰত
ঘৰৰ মই এনে কেক চেক বনাওঁ আৰু কেতিয়াবা খাবলৈ মন গ'লে
অঁ কিমান হাফ হাফ পাউণ্ডত কিমানকে লয়
একো জোখ চোখ নাই এনেই মানে ঘ ঘৰত খাবৰ কাৰণে বনাওঁ
অঁ আচ্ছা আচ্ছা এনে মানে ঘৰৰ মানুহখিনিকে খাবলে কাৰণে
আহ নিজে খাব কাৰণে বনাওঁ এনেকে বনাই খাঁও আৰু নিজে আহ ড্ৰাই কেক এ ডিম দি পেলাই ডিম ময়দা এইবিলাক দি পেলাই বনাওঁ আগতে মই প্ৰায়ে বনাইছিলো এতিয়া মই অলপমান দিন নবনোৱা হলো।
উম পিজ্জা চিজ্জা বনাব জানে নে নাজানে উম এই বেকিং চ'দাটো বেকিং চ'দা নহয় ইন দিব লাগে ইন নি
নহয় নহয় বেকিং পাউদাৰটো চ'ডাত নিদি নহয় পাউদাৰ টো দুটা আছে বেকিং চ'দা এটা আছে বেকিং পাউদাৰ এটা আছে এই বেকিং পাউদাৰটো দিব লাগে এক চামুচ দি দিব লাগে খাই ভালে লাগে হেৰি হৈছিলে ফুলিছিলে আজিকালি মোৰ হ নুফুলা হ'ল কেক বহু দিন হ'ল বনোৱাই নাই
উ নুফুলিলে
উম ফুট ফুটি নাযায় ঠিকেই ফুলে ধুনীয়াই হয় কিন্তু মানে আজিকালি মই মানে হেৰি নকৰো এ গেছ
নহয় আঁ এতিয়া যোনবিলাক আমি দোকানৰ পৰা কেক খাওঁ সেইবিলাক টো অলপ বাউন্ঞ্চি ফুলা ফুলা টাইপ থাকে তেনেকুৱা নহয় চাগে একদম সমান টাইপ হৈ যায়
অঁ সমানে মানেকে ফুলি আহে বস্তুতটো হেয়াত বনাও যে কুকাৰৰ ভিতৰত বনাওঁ যে।
উম কেকটো অলপ কম্জি হলে ভাল লাগে খাবলৈ
উম এতিয়া খাই কেনেকুৱা মই বনোৱা কেক।
উম মোকোকো খুৱাব আকৌ এদিন
অঁ এদিন বনাম দে আমিওঁ খোৱাই নাই বনাই পেলাই খাম এদিন বহুত দিন বনোৱা নাই দেই
ইমান চিঞৰিছে উম
ধেই কুকুৰ আছে একেবাৰে কিন্তু মানুহ নাকামোৰে এনে চিঞৰি ফুৰে।
কুকুৰ চুবুৰী হি হি হি।
হেৰি কাপোৰ ফালে। কাপোৰ ফালা কুকুৰ, আমাৰ লৰা জাঙিয়া বোৰ আনিবলৈ চব ফালিলে, তলত পৰি গ'লে সেইখিনিতে লৈ আহে আনি আনি ফালি ফালি পেলায়।
হু হু হু হু হু হু।
নতুন নতুন জাঙিয়া মই আনি দিওঁ সেয়া চব ফালি ফালি পেলায়।
পৰি যায় সেইকাৰণে চাই আপুনি নেমেলে।
লৈ আনে, তাৰ পিছত মই বিচাৰি ফুৰো।
উম হু হু হু।
ইমান বদমাচী কুকুৰকেইটা অ, এই সিহঁতৰ কুকুৰ কেইটা আমাক কেইটাই নকৰে। সিঁহতৰ কেইটাই কৰে।
উম দিয়ক ঠিক আছে মই এই গা চা ধুওগে।
অঁ গা ধুৱাই নাই?
নাই গা ধোৱাই নাই মই।
অ।
উম উম দিয়ক ঠিক আছে ৰাখিছো হা। লা লা লা